কি কৈছা তুমি?
অফিচত আছিলোঁ।
অ অফিচত আছা। অ মই এতিয়া অলপ। মোবাইল চাই আছিলো ৰিলচ মানে।
অ' মানে এখনতে ফু-ফুৰিবলৈ যোৱা নাই নেকি? মানে ইমান, এতিয়া মানে এতিয়া গৰমতটো কম পাইছে।
অ ফুৰিব মই যাম এতিয়া। চিটি চেণ্টাৰত অলপ।
অ এতিয়া যাবা মানে? চিটি চেণ্টাৰ যাবা? আৰু কোনোবা বেলেগ জেগা, তোমাৰ মানে ফুৰা, ফেভৰেট জেগা মানে।
ফেভৰেট জেগা অ' এইটো উমানন্দ।
গুৱাহাটীতে অ'।
অ', অ', আৰু তোমাৰ কামাখ্যা টেম্পল এইকেইটা জাগাত জাইলে ভাল লাগে।
উম, অ' এইবিলাক জাগা ভাল লাগে তোমাৰ, এনে তোমাৰ খান্তি এৰিয়াত তোমাৰ এই গুৱাহাটীত খান্তি এৰিয়াত তোমাৰ ভাল লাগে যায় ক'তবা।
গুৱাহাটীত খানটি এৰিয়া অ' পাহাৰত ওপৰত যায় কিনে। বহাটো ভালে অ', অ', তোমাক ভাল লাগে ন' পাহাৰৰ ওপৰত যাই কিনে বহিবা, অ', অ'। তাৰে পৰা পোৱা নেচাৰ কেইটা দেখা পায়।
আৰু শান্তি থাকে মানে আৰু এ তোমাৰ এ এক এক অম তুমি তাতে গৈছিলা না তুমি মেঘালয় গৈছিলা?
মেঘালয় অ' গৈছিলোঁ মই।
অ' মেঘালয় মানে কি শান্তিৰ এৰিয়া মানে পাহাৰৰ এৰিয়া না বহুত শান্তি এৰিয়া অ' আৰু তুমি ক'ত ক'ত গৈছা মানে এনে ফুুৰবা তোমাৰ ক'ত ফুৰা মন কৰে মানে ফুৰবা যোৱা।
ফূৰবা যোৱা অ' সেইটো, কি নাম আছিল। এৰ'ডংগা এইটো ৱাটাৰফল আছে তাতে এটা। তাতে যাই কিনে মজা লাগিছিলে, এ পিকনিকত গৈছিলোঁ একবাৰ মই তাতে।
হয় নেকি, কাৰ লগত গৈছিলা তুমি?
ফেমিলিৰ লগত গৈছিলোঁ।
অ' ফেমিলিৰ লগত গৈছিলা। অ' মানে ব- অ' মই গৈছোঁ এই হৈ গ'ল এইটো বগামাটি গৈছ অ' আৰু তোমাৰ এ এই তোমাৰ এটো। অ' কি কয় নগাওঁ গৈছিলোঁ। অ' আৰু এই পানী খেতিতো গৈছোঁ পিকনি কৰবা। অ' ভাল লাগে মান
অ' এই ভূটান চাইডত গৈছে না তাতে মজা জাগা আছে।
ভূ ভূটান চাইডে যোৱা নাই বৰ্তমান যাব লাগিব।
অ' যোৱা নাই। অ'' মই গৈছিলোঁ, পিকনিক মনবাই গৈছিলোঁ তাতে। ধুনীয়া জাগা আছে, অ' ধুনীয়া জাগা আছে তাতে।
হয় নেকি, তাতে মানে ঠাণ্ডা দিয়ে গৰম দিয়ে।
তাতে নৰ্মেল থাকে।
নৰ্মেল থাকে ন'। এতিয়া মানে ৰাতি মানে ঠাণ্ডা। না গৰম মানে ৰাতি থাকিছা নে তাতে।
ৰাতি নাই থাকা। এনেই ৰাতিপুৱা গৈছিলোঁ আকৌ গধূলি আকৌ ৰিটাৰ্ণ আহিছোঁ।
হয় নেকি মানে থাকা নাই মানে তাতে।
অ'।
অ', অ', আৰু মানে কৰ'বাত। অ' মই গৈছোঁ মানে মই শ্বিলঙত গৈছিলোঁ। থাকাতে এ পুলিচ বজাৰ গৈছিলোঁ, তাতে মানে মোৰ ডাঙৰ পাপাৰ এই হোটেলত আছিলে না।
অ'।
থাকিছিলোঁ ভাল লাগিছে, অ' এই ৰাতি বহুত বহুত ঠাণ্ডা দিয়ে বাপ্পাওঁ। মানে তোমাৰ এই ৰাতি, বাহিৰত ওলালে একো দেখাই নাপাবা তুমি। অ', মানে ইমান ঠাণ্ডা বাপ্পা।
অ', আৰু
মানে পাঁচটা মান কম্বল উৰিব লাগিব বা বহুত বহুত ঠাণ্ডা, অহ। শ্বিলঙতেই, অ'। শ্বিলঙৰ কথাই কৈছো অ'। আৰু তোমাক অহ, চবচে ভাল খোৱা বস্তু মানে তুমি মানে বাহিৰত মানে যাবা, যেনেকে গুৱাহাটীৰ বাহিৰত। বস্তুও ভাল লাগে তোমাৰ।
খোৱা বস্তু অ' অ', ইডলি এইটো। ইডলি, ড'চা এইগিটা ভাল লাগে, অহ।
মানে ইডলি দ'চা তোমাক ভাল লাগে মানে, অ', গুৱাহাটীত খাইছা নে কেতিয়াবা?
গুৱাহাটীত অ', গুৱাহাটীতো খাইছো।
অ', মানে এইটো ইডলি ড'চাটো ক'ত পায় মানে গুৱাহাটীত?
গুৱাহাটীত? তুমি ৰেষ্টুৰেণ্টত জালে পাই যাবা, এইটো পাঞ্জাবী ৰেষ্টুৰেণ্টত পায়। এইটো চুপাৰ মাৰ, চুপাৰ মাৰ্কেটত আছে এটা। চুপাৰ মাৰ্কেটত এটা আছে, অ', তাতেই এটা আছে, তাতেই পাই। অ', তুমি খাইছা না ইডলি ড'চা।
অ', মই খাইছোঁ, মই তোমাৰ এই দুৰ্গা পূজা টাইমত খাইছিলোঁ।
অ', অ'।
ছিলোঁ, ভাল লগা নাই মোক, তোমাক ভাল লাগিছে নেকি?
মই, ভালেই লাগিছে অলপ অলপ।
নি দিয়েনা এটা।
অ', অ', নাৰিকলৰ চাটনি দিয়ে।
অকমান টেঙা টেঙা লাগে, মানে ইমান ভাল লাগা নাই আৰু।
হয়, হয়, হয়।
হয় আৰু তুমি এইটো চাট খাইছা না, এই তোমাৰ এই অহ, দহি দিয়ে। চানা দিয়ে, এইবিলাক য'ত চাত বনাই, বহুত ভাল লাগে মানে, এই গনেশগুৰিতে পায় মানে গণেশগুৰি, অ', দুৰ্গা পূজাত অ', অ', অ'।
স্কুলৰ কলেজৰ লগত, অ', দহি, চানা কেইটা দিয়ে।
অহ। চব মিলাই দিয়ে মানে, অ', চব মিলাই দিয়ে, তোমাৰ এইটো মানে মিঠা চ'চ দিব তোমাৰ। মিঠা চ'চ দিব, এই তোমাৰ ওপৰদি পাপাৰ চাপ দিব, বহুত ভাল লাগে। আৰু তোমাৰ মিঠাই, মই এইটো বহুতবাৰ খাইছো মানে। মই যেতিয়া গণেশগুৰি যাওঁ, সেইটো মই খাওঁৱেই। অ', মই যেতিয়া গণেশগুৰি যাওঁ, এইটো খাওঁৱেই মানে বহুত ভাল লাগে মানে, অ', তুমি মানে তেতিয়াও তুমি, অ', মালে মিঠাই কিমান ভাল পোৱা তুমি?
মিঠাই মই ভালেই পাওঁ।
মানে কোন কোন মিঠাই ভাল পোৱা তুমি?
মগ এইটো। তুমি এতিয়া যে ক'লা? দহিচাট এইটো ভাল লাগে আৰু ৰসমালাই ভাল লাগে।
ৰচমলাই।
অ', ৰাচমলাই খাইছা ন।
অ', ৰচমলাই খাইছো, বহুত ভাল লাগে অ'। এই তোমাৰ এই গোলাপ জামুন খাইছা না তুমি? গোলাপ জামুন।
অ', গোলাপ জামুনো
এইটো বহুত ভাল লাগে মোৰ। অ' পেৰা আৰু এই তোমাৰ আহ তোমাৰ এইটো অ' অ', বৰ্ফি বৰ্ফি!
অ', বৰফি আৰু
অ', অ', কালাগন। আৰু বঢ়িয়া লাগে মানে এইটো মানে তাৰ ভিতৰত যে চফ থাকে না বঢ়িয়া লাগে না। তুমি গ'ম পোৱা নেকি কেনেকে বনাই এইটো?
নাই বনাই পোৱা নাই দেখ
অ', মই শুনিছ মই শুনিছিলো কি অ' এইটো মানে বেচন দি বনাই বোলে।
দেখা নাই।
অ', এই বেচন বুলি তাতে মানে মিক্স কৰি থৈ দিয়া অ' বনাই বোলে। এনে তুমি মতিচুৰ লাডু খাইছা না?
অ', মতিছো লাডু খাইছো মই।
অ', মানে তোমাক চবচে ভাল মিঠাই কোনটো লাগে মানে?
মোৰ চবচে ভাল মিঠাই এ কালাকান।
কালাকন এই মোৰো ফেভাৰট এইটো বঢ়িয়া।
হয় নেকি অ'। চফ থাকে বহুত চফ।
অ', অ', বহুত চব থাকে তাৰ। অ', আৰু তোমাৰ এই চবচে ফেভৰেট পূজা কি তোমাৰ? আহ ফুৰি ভাল লাগে তই ফুৰি ভাল লাগে। অ', তুমি মানে দুৰ্গা পূজাত ক'বাত দূৰ দূৰ গৈছা নে গুৱাহাটীতে?
অ', দূৰতো দুৰ্গা পূজাত মই যাই পোৱা নাই গুৱাহাটীতে ঘৰিছো আৰু।
অ', মানে গুৱাহাটীতে অ' মানে ক'বা ভাল ভাল জেগা আছে যোনটোত দূৰ্গা পূ পাণ্ডো মালিগাঁও আৰু? আৰু কিবা জানা মানে?
জালুকবাৰী অ'। এ তোমাৰ এটা পাানবাজাৰ আছিল ন।
অ', পাণবজাৰত।
আ-আঠগাঁও।
অ', আঠগাঁও।
অ', অ', তাতে ইমান বোলে ডাঙৰ এটা মিকি মাউছৰে কিবা প-পাণ্ডাল বনাইছিলে বহুত বঢ়িয়া লাগিছে এইটো।
অ', হয়, হয়, হয়।
উম, তুমি গৈছিলানে?
কিমা চাই এইটো হেৰি পটাৰৰ বনাইছিলো।
অ', হেৰি পটাৰৰ অ'। তুমি গৈছিলানে চাবা?
মই গৈছিলো বহুত ভিৰ আছিলে সেইকাৰণে যোৱা নাই। ভিতৰদি অ' আধা ৰাস্তা দি ঘৰি আহিলো বহুত ভিৰ আছিল যে এই কাৰণে যোৱা নাই।
অ', অ', অ'।
আৰু তুমি ক'ত ক'ত গৈছা? মই লগতৰ লগতে এটা কৈছিলোঁ।
অ', হয় নেকি? মই মই কৈছো তোমাৰ এই তাতে আঠগাঁও গ'লো। পাণ্ডু গ'লো। আৰু এই তোমাৰ নাৰেংগী নুনমাটি আৰু গণ ৰি যাওঁ বেলতলত গৈছো বেলতলত গৈছা নে বেলতলত। বেলতলাাতো অ' বেল অ' বেলতলাাতো বহুত ভাল বনাই।
আহ।
বোমাৰ অ'। আৰু ফেমিলিৰ লগত কৰব গৈছা না মানে?
ফেমিলিৰ লগত অ' এনেকে জাগাতে গৈছো।
হয় নেকি?
অ' তুমি ক'ত ক'ত গৈছা?
অ' মানে তোমাক ফেমিলিৰ লগত যোৱা ভাল লাগে নহয় ফ্ৰেণ্ডৰ লগত যোৱা ভাল লাগে?
ম, ফ্ৰেড ফেমিলি একে।
একে মানে না, অ' মানে ভালে কথাই মানে একো একে থাকিব লাগে মানে, অ'।
তোমাক কাৰ লগত যালে ভাল লাগে বেছি?
মোক বেছি ভাল, মোক মানে মোৰ চব ফেমিলি থাকিলে মোৰ বহুত ভাল লাগে। আৰু মোৰ আহ ফুৰা কাৰণে লৰাৰাকেইটা থাকিলে মোৰ বহুত ভাল। লাগে মানে ছোৱালী থাকিব নালাগে বাছ। মানে ছোৱালী থাকিলে মানে কি হয় মানে, অ'। ছোৱালী থাকিলে বেয়া লাগে মানে, এতিয়া এতিয়া ভাবা তুমি ইমান জত তুমি আ চব ল'ৰা আছে তোমাৰ এটা মাজত এটা ছোৱালী আহি গলে তোমাৰ বেয়া লাগিব নে?
হয় হয় হয়।
অ' এই লৰা থাকিলে চিন্তা নাই কিমান দূৰ গ'লেও আমি খোজকাঢ়ি আহিব অ'। এইটোৱে কথা, সেইকাৰণে ভাল লাগে আৰু লৰাৰ লগত যোৱা।
আহ ক'ত ক'ত গৈছা তুমি ফ্ৰেণ্ডৰ লগত?
অ' ফ্ৰেণ্ডৰ লগত মই গৈছোঁ এ তোমাৰ এই আঠগাও গৈছিলোঁ। আৰু আমাৰ ঘৰৰ ওচৰতে এটা ফ্ৰেণ্ড আছিল আমি তাৰ লগত মই গৈছো এ এইটো মই পাণ্ড গলো অ' অ'। আৰু তোমাৰ এই বেলতলা।
অ' বেলটলাত।
উতলা তাৰ পিছত নুনমাটিত গৈছিলোঁ।
অ' কেনেকা ভালে লাগছে না যাই কিনা?
উম ভালে লাগিছে ভালে লাগিছে এই আমি ৰাতি আহাতে মানে খোজকাঢ়ি আহিলো মানে
আহ খোজ কঢ়ি আহিছা, আহ পুৰা এনজয়মেট কৰিছা মানে?
অ' মানে তুমি তুমি বিহু চাবা গৈছিলা নেকি, মানে বিহু চোৱা নে নাই?
বিহু চাওঁ মই।
উম তাৰমানে আহ কিমান ৰাতি ৰাতি চাইছা তুমি?
দুটা তিনিটা লগি চাইছো আৰু, আহ আহ তুমি?
মইয়ো চাইছো দুটা তিনিটা, অ' মই চাওঁ চাওঁ বহুত ভাল লাগে মই তিনিটা চাৰিটা মান বাজি যায় আহাত। ঘৰত বহুত ভাল লাগে মানে, এ তোমাৰ এই আমাৰ আমাৰ ঘৰ ওচৰতে হয় পাঞ্জাবাৰীত হয়। আৰু এই জুবিন দা বিহু দা কনচাৰ্ট হৈছিলে তোমাৰ এ খানা খানাপাৰা, অ'। তোমাৰ এই বেলতলা।
অ' ক'ত যায় কি না বেছিকে ভাল লাগছে?
খানাপাৰা ভাল লাগছে।
অ' জুবিন দাৰ।
অ' অ'।
অ'।
এইবাৰ পাঞ্জাবাৰীত মাতাৰ কথা আছিল জুবিনদাই নাই এতিয়া কি অ' বহুত বেয়া লাগিছে। অ', অ', অ', ঠিক আছে ঠিক আছে অ'।